অঁ।
কি কৰি আছা?
ইমান গৰম দিছে ইমান ৰ'দ।
বাপৰে বহুত কথ চাগে।
তাকে তই, আমাৰ ভাত খালো দে।
মইয়ো আছো ময়ো আছো এনে বঢ়ি আছ- বাকী ব্যস্তটো নাই। এই হেৰিক। কি বুলি কয়, অলপ কথা পাতো বোলো যিহেতু এতিয়া বাৰিষাৰ কাল বানপানী বহুত হৈছে মানুহ বিলাকৰ। বহুতে খৰচ নষ্ট হৈছ নিউজত পায়ে আছোঁ।
অহ। পাৰি বাৰু পাতবা এনে এনে আছো যিহেতু অ সেইটোৱে। আএইৰা বানপানীয়ে মোৰ মতে। তে বানপানীয়ে বহু মানুহক
কিছুমান আমাৰ অস মানে এনেকুৱা আমাৰ অঞ্চলত বা আমাৰ দেশত কিছুমান এনেকুৱা মানুহ আছে যিবিলাকে নিজৰ যিখিনি
কি বুলি কম নিজৰ যিখিনি দিনত মানে খোৱা লোৱা হওঁক বা কাপোৰ কানি যিখিনি হওঁক সেইখিনিও যোগদান দান মানে কি আৰু আনব নোৱাৰে ভাৰ ধৰ ত সেনে অ সেনেকুৱা মানুহৰ ক্ষেত্ৰত যদি এই বানপানীয়ে তেওঁলোকৰ ঘৰ দুৱাৰ উটুৱাই নিয়ে বা নষ্ট কৰে তেতিয়া হ'লে সেই সেই তেওঁলোকক মানে উম উমম অ যেতিয়া যিটো তেওঁলোকৰ যিটো জীৱনৰ আহ জীয়াই থকা উম তোম তেওঁলোক যিটোক লৈ জীয়াই আছে সেইটো তেওঁলোকে মানে কেতিয়াবা হেৰুৱাই পেলাবও
উম উম তাকেতো সেইটোয়ে এতিয়া মানে বানপানী কিন্ত বাৰিষা কালত আমাৰ অসমতটো এইটো নতুন ঘটনা নহয় প পুৰা আগৰ পৰা চলি অহা ঘটনা এইটো। প্ৰত্যেক বছৰে বানপানী মানে বাৰিষা কালত বানপানী হয়ে এতিয়া বাৰিষা কালতটো বানপানী হয় মানে যিখিনি আমাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ যিখিনি জিলা আছে লাইক ধেমা ধেমাজি লখিমপুৰ সেনেকুৱা তথাতো বাৰু এই অৰুণাচল, ভূ ভূটান তাৰপাছত চীন দেশৰ সেনেকুৱা জেগাত যদি বেছি ছিকে হ'ব পাৰে বৰষুণ হয় তেতিয়া আমাৰ এইফালে নামনি অংশলে নামি আহে পানী দোবিনকে বানপানী হয় বাৰু সেইটো বাৰু প্ৰাকৃতিক ভাৱে হয় চাব পাৰি কিন্তু আজিকালি গুৱাহাটীত যে হয় কৃত্ৰিম বানপানী যিটো
অ অ কৃত্ৰিম বানপানী উম সেইটো অদ্ভূত আৰু কাৰণ মান কি হৈছে আমাৰ এই বানপানীটো যিটো আমাৰ নৰ্মেল যিটো প্ৰাকৃতিক বানপানী সেইটো বাৰু কিছুমান এনেকুৱা অলপ ধৰ দ, দ মাটি আছে যিবিলাকত মানুহে ঘৰ বনাই আছে। সেই কাৰণে পানী খিনি জমা হৈ বানপানীৰ সৃষ্টি হয় বা কিছুমান এনেকুৱা গাওঁ অঞ্চল আছে যিবিলাকত মথাউৰি ভাঙি মানে প্ৰবল বানপানীৰ সৃষ্টি হয়।
উম সেইটোৱে।
কিন্তু গুৱাহাটীৰ নিচিনা চহৰত বা বিভিন্ন এনেকুৱা ধৰণৰ কিছুমান চহৰ আছে যিবিলাকত তোমাৰ যিবিলাক মানুহে বিল্ডিং বনাইছে বা বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ অট্টালিকা বনাইছে কিন্তু নলা এট তাত যে ঘৰৰ কাষত নলা এটা ৰাখা লাগে সেইখিনি কথা মানুহে কেতিয়াও চি
নকৰে আৰু মানে য'ত তত জাবৰ উঠাই পেলাই মানে যিখিনি নলা মানে চৰকাৰে বনাইও দিছে ৰাস্তাৰ কাষত চব ভৰ্ট্টি কৰি কেনে মানে বন্ধ কৰি দি
অ' সেইটোৱে আৰু সেইকাৰণে বৰ ষুন এটা বৰষুণ হ'ল আমাৰ প্ৰাকৃতিক এটা ধৰ বস্ত কি আৰু প্ৰাকৃতিক এটা বস্তু। কিন্তু সেই বৰষুণে যেত‌ তিয়া বেছি অলপ বেছিকে দিয়ে সেইটো বৰষুণ হিচাপে ধৰা হয়। ত কিন্তু গুৱাহাটী সেই অলপ বৰষুণ দিলেও বানপানী হয় বেছি দিলেতো কবাই নালগে।
তাকেতো এতিয়া মানে আহ আমাৰ ইফালে যি টো বানপানী হয় গুৱাহাটীতটো বাৰু পিছৰ কথা, মানে যিফালে মানে যিটো বান পানী হয় বিশেষকে মানে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰতটো সিটো হয়ে না, কাৰণ যেতিয়া বেছি গৰম পৰে গৰম পৰলে বাৰিষাও হয় একেলগে, সিফালে এ হিমালয় যিবিলাক মানে বৰফ গলি যায় তেনেকা আমাৰ ব্ৰহ্মপুত্ৰত পানী বাঢ়ে, পানী বাঢ়ি কিনে গোটেই ওচৰ পাজৰৰ নদী বিলাক ভৰ্তি হৈ যায়, সেনেকা গাঁৱৰ ওচৰত মানে নদী কাষৰীয়া যিবিলাক মানে খেতি পথাৰত বা মানুহ বাস কৰা অঞ্চল আছে সেইবিলাকত পানী হয়। হলি মানুহখিনিৰ বহুত কষ্ট হয়।
বহুত বেছি আৰু এনেকুৱা মই এনেকুৱা অঞ্চলো দে ছো যিবিলাকত অই বানপানী হোৱাৰ ফলত অ বহু ল'ৰা ছোৱালী নিজৰ বিদ্যালয় বা উম কলেজ যাব নোৱাৰে বা বিভিন্ন আৰু এনেকুৱা এনেকুৱাও দেখিছোঁ যিবিলাক নিজৰ কৰ্মস্থাপনৰ মানে সংস্থাপনৰ কাৰণে এ - এইটো ঠাই পৰা বেলেগ এটা ঠাইলৈ যাব লাগে কিন্তু সেই বানপানীৰ বানপানী এটা ধৰ অসুবিধা হৈ কাৰণ হৈ পৰে তেওঁলোকৰ কাৰণে।
উম সেটোয়ে, এতিয়া মানে বানপানী বুলি ক'লে বানপানীয়ে যি অকল ক্ষতিয়ে কৰে সেইটোও নহয় কিছুমানে আকৌ বানপানী কৃষকৰ বন্ধু বুলি কয় কাৰণ বানপানীত যিগিলাক পলস উটি আহে পলসুৱা পানী খিনি আহে আহি যেতিয়া খেতি পথাৰত মানে জ - জমা হয় হৈ ফেলাই পানীখিনি শুকাই যায়। গ'লি তেতিয়া মানে আকৌ যেতিয়া খেতি কৰে খেতি বহুত মানে ভাল হয়।
ভাল হয় অ'।
আকৌ যদি খেতিখিনি কৰাৰ পাছত বানপানী হয় কিন্তু তেতিয়া খেতি বাতি গোটেই উতে মানে গোটেই কৃষকটোৰ মানে
সেইটোৱে এনে গুছি যায় আৰু এইটো কৃষকৰ মানে পত প্ৰত্যেক বছৰত কৃষকসকলৰ এইটোৱে ভয় থাকে যি এই বছৰটো আমাৰ যিখিনি মানে তেওঁলোকে যিখিন খেতি কৰে বা সেই খেতি খিনি ভাল হ'বো নে নাই কাৰণ অ বহু কেইটা এনেকুৱা সমস্যাৰ সন্মুখীন হব লগা হয় যেনেকুৱা বানপানী হওঁক খৰাং হওক কাৰণ বহুত ৰ'দ দিয়াৰ পিছত যেতিয়া মাটি খিনি সাৰ নোহোৱা বা মাটি খিনি শুকান টান হৈ পৰে সেইখিনি সময়তো ধান খিনি বেয়া হৈ যায় বহুত কীট পতংগৰ কাৰণে হওৱে বা আৰু বহুত কৃষকেই দিলে আমাৰ মানে ৰাসায়নিক সেয়া পদাৰ অ আছে সেইবিলাক ব্যৱহাৰ কৰে সেইটোৰ ফলতো মাটিখিনি - মাটিখিনি বেয়া হৈ যায়। উম, সেইটোৱে। ত' সেনেকুৱা। অ কৃষক বিলাকৰ এটা ভয় থাকে প্ৰত্যেক বছৰে অকল এটা দুটা কৃষকৰ নহয় গোটেই অ কৃষক যিটো সমাজ কৃষক সমাজৰ গোটেই কৃষেই। কৃষক সমাজে মানে এই কথাটোতে ধৰ কাৰণ গোটেইকেইটা কাম যদি ভালকে থাকে তেতিয়াহে সেই বছৰৰ যিটো উৎপাদন। মানে খেতিৰ উৎপাদন সেইটো ভাল হয় আৰু সেই উৎপাদন ভাল হলেহে তেওঁলোকৰ আচলতে। গোটেই বছৰটোৰ যিটো ঘৰখন চলাব পৰা ক্ষমতা সেই কৃষিখন সেই। কৃষি খিনিৰ ওপৰতে নিৰ্ভৰ কৰি থকা যায়।
সেইটোয়ে তাৰমানে বানপানীত। এইটো আৰু এনেকুৱা বস্তু নহয় যে নকে হৈছিল এইটো মানে আমাৰ অসমৰ বুৰঞ্জতে লিা আছিলে কাৰণ অসম বানপানীৰ কাৰণে বিখ্যাত আৰু অতে মোগলেও মানে বানপানীৰ কাৰণে অসমত আক্ৰমণ কৰিব পৰা নাছিল কিন্তু মানে এতিয়া বানপানীটো। যিহেতু হয় চৰকাৰে তাত ল'ব লগা মানে বহুত। পদক্ষেপ আছে কিন্তু চৰকাৰে যিখিনি পাৰে সখিনি কৰিবব লাগে কাৰণ এতিয়া চা জিকা মাথাউৰি আছে মাথাউৰি বিলাক মানে বেছি অকমান মজবুত কৰিব পৰা দৰকাৰ কাৰণ বা পানী অহাৰ লগে লগে পাত খৰি খহি পৰে। বা যিখিনি চৰকাৰে হয়তো সেই মাথাউৰিটোৰ কাৰণে এ পইচা বা ভূমি আৱণ্টন দিছে কিন্ত। ত মানে যিখিনি মাছৰ মানুহ আছে। থিকাদাৰ চিকাদাৰ পইচাটো খাই কিনে কাম খিনি ভালকে নকৰে যাৰ ফলত মানে এই যিখিনি সাধাৰণ গাঁৱলীয়া মানুহ। মথাৰটো ভাঙি যা ই পানী হয় এনে ভুগিব লগা হয়।
অ এতিয়া চাবি বহুত অ বহুত অ অঞ্চলত বা এ মোৰ ঘৰৰ ওচ ঘৰৰ ওচৰৰ মানে কি অলপ দূৰ আছে কিন্তু সে এনেকুৱা এখন ঠাই য'ত প্ৰত্যেক বছৰে মথাৰি ভাঙে বা। উচৰে পাঁজৰে যি কেইখন গাঁও আছে সেই কেইখনৰ বহু খিনি খ্ষতি। ক্ষতিগ্ৰস্ত হয় সেইখিনি মানুহৰ কিন্তু আৰু জীৱ আৰু বানপানী হোৱাৰ লগে লগে যিখিনি জীৱ জন্তু। পোহনীয়া জীৱ জন্তু সেইখিনিৰো অলপ কষ্ট।
কষ্ট হৈ।
উম সেইটোয়ে এতিয়া সেইখিনি হোৱাৰ লগে লগে উ কিন্তু চৰকাৰে বাৰু বহুখিনি কৰছিল। আৰু লাহে লাহে মই ভাবো আৰু বেছি কৰিব কাৰণ আমি এখন চৰকাৰ এই কাৰণেই বিচাৰো যাতে আমাৰ গোটেইখিনি সমস্যাৰ সমাধান হওক
উম সেইটোয়ে এতিয়া কলিয়া বাৰু বানপানীয়ে পশু পক্ষীৰো শাস্তি এতিয়া মানে আমাৰ মানুহৰ বুলিয়ে নহয় এতিয়া দীশা কাজিৰঙা ব্ৰহ্মপুত্ৰ পাৰত অৱস্থিত বা পবিতাৰ অভয়ণ্য ব্ৰহ্মপত্ৰৰ পাৰত অৱস্থিত গতিকে সেনেকুৱা অঞ্চল যিটো বান পানী হয় তাৰে অভয়াৰণ্য থকা বা কাজিৰঙা থকা যিখিনি জীৱ জন্তু আছে সিনি মানে বাধ্য হয় যে মানে মানুহ থকা জেগালৈ যাব কাৰণে সেনেকে মানুহৰ অনিষ্ট কৰে সিহঁতি আৰু ইফালে সিফালে মানে য তটো মানে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে কাজিৰঙা সিফালে তাতে আহি কিনে বহুত জীৱ জন্তটো মানে গাড়ীখন তাত মৃত্যও হয় সিহঁতে খাবৰ কাৰণে ঘাঁ নাপায় বানপানীৰ কাৰণে তেনেকুৱা বহুত সমস্যাৰ সৃষ্টি সৃষ্টি হয় বানপানীৰ ফলত
অ সেইটোৱে আৰু এতিয়া ক'বা গলি তই মানে কি বুলি ক'ম এতিয়া এ উ বানপানীৰ ফলত এতিয়া গুৱাহাটীৰ এতিয়া আমাৰ নৰ্মেল যিহেতু প্ৰাকৃতি বান পানী সেইটো মানি ল'ব পাৰা প্ৰকৃতিয়ে দৃষ্টি অ কিন্তু যিটো আমাৰ কৃত্ৰিম বানপানীৰ কথা ক'লি তই ত সেই যিটো কৃত্ৰিম বানপানী সেই কোনো চৰকাৰে মানে চৰকাৰে হয় চৰকাৰে অলপ নল নলা চলা বনাই দিবা পাৰে বা সেনে তেনেকুৱা ধৰণৰ এইখিনি কৰিবা পাৰে কিন্তু অ সেইটোয়ে সেইটোয়ে মানুহখিনিয়ে যদি নিজৰ মগজুৰে কাম নকৰি কেনে সেই বস্তু বস্তুখিনি লেতেৰা কৰে বা এয়া কৰে তাৰ পিছত চৰকাৰখনক দুগ দি কি লাভ হয় নে নহয় তই মানুহ মানুহখিনে গছ গছনি মানুহখিনি গছনি কাটি নিজে ইমান ডাঙৰ ডাঙৰ অট্টালিকা বিল্ডিং আজিকালি ক'ত এখন পথাৰ তই গুৱাহাটীত কিবা খালী ঠাই এখন নাবা খালি ঠাই পাৱাৰ লগে লগে মানুহে কিনিয়ে লৈ মানুহে কিনি লৈ বিল্ডিঙে বনাই আছে আজিকালি তো সেইয়াই
সে মানে চৰকাৰে মানে কিছুমান কাম মানে মাজৰ মানুহখিনিয়ে যিখিনি মানে আছে এতিয়া গুৱাহাটিত ক'বলৈ যি এম চি মানুখিনি আছে সিহঁতে মানে সেইটো বানী হ'লে ভাল মানে যিখিনি আকৌ কিছুমানে আকৌ তাতে বানপানীত কিছুমানৰ সুবিধাও হয় কিছুমানান মানুহে আকৌ এই ফেল বনাই কিবা বনাই এই গুৱাহাটী এন জাগা ৰাস্তাৰ মাজত ফেল চলাই কিনে। এমাহতে যিখিনি উপাৰ্জন কৰে সেইখিনি গোটেই বছৰতে কৰিব নোৱাৰে
অ সেইটোৱে কিন্তু মানে বহুত এতিয়া গুৱাহাটীৰ নিচিনা চহৰত এতিয়া কাৰণ বানপানী এটা অ কোনো মানে বৰষুণ দিলে কোনো চৰকাৰে কেনেকে ৰখাব পাৰিব হয় নে নহয় ব বৰষুণ এতিয়া বৰষুণ দিয়া লগে লগে মানুহখিনিয়ে কয় যে যে চৰকাৰ চৰকাৰ এয়া এনেকুৱা মানে কি আমাৰ গুৱাহাটীখন যিহেতু অলপ অ উন্নত কৰিব কাৰণে আৰু চেষ্টা কৰি আছে। অকল গুৱাহাটী বুলি নহয় বিভিন্ন ঠাইতে কাম কৰি আছে কিন্তু গুৱাহাটীখন যেতিয়া আমাৰ অসমৰ মানে মানুহ যিখিনি আহে গুৱাহাটীৰ মাজেৰে আহে যিহেতু ত সেইকাৰণে আৰু বেছি সেইটো উন্নত চেষ্টা কৰি আছে কিন্তু সেই মানুহখিনিয়ে বৰষুণ দিলে চৰকাৰক মানে আজিকালীটো সামাজিক মাধ্যমত ভিডিঅ' কৰি কেনে এইয়া গুৱাহাটীৰ অৱস্থা এইয়া গুৱাহাটীৰ অৱস্থা সেই গুৱাহাটী অৱস্থা কোনে কৰিছে
চৰকাৰৰ গালি পাৰি লাভ নাই।
আহ সেই কিনে। জাগাত ঘৰ বান্ধিছে ঘৰ বান্ধি কেনে ইমান সেইখিনি টাইমত ঘৰ বান্ধিব কোনে দিছে অলপ মাটি উঠাই লওক অ অলপ যদি তেওঁওলোকৰ সেইখিনিত টাইমত তেওঁলোকৰ মগজুৰে কাম নকৰিলে ত' মানুহখিনিয়ে চৰকাৰক মোৰ মতে দেই এইটো কথা কাৰণ আমি যদি নিজে একো বস্তু নকৰোঁ তেতিয়া আমি বেলেগক কৈও লাভ নাই।
লাভ নাই।
সেইটোয়ে আমি সদায় নিজৰ ফাৰ্ষ্ট প্ৰথমতে আমি সদায় নিজৰটো ভাবিব লাগে যে আমি কি ভুল কৰি আছো আৰু আমি কি অ শুদ্ধ কৰিলে এই বস্তুটো ভাল হ'ব তাৰ পিছতহে আমি বেলেগ অ বেলেগ এজন মানুহক বা বেলেগ এটা মানে সে কাৰ্যলয় তেনেকুৱাকে দুখ দিব। পাৰি আৰু যদি বোলে আমাৰ দ্বাৰা আমি ভুল হোৱা নাই তেতিয়া ক'ব পাৰি কিন্তু আমিয়ে যিহেতু ভুল কৰি আছো আমি ইমান জাবৰ জোথৰ ক পেলাই আছো এটা ভাল নদী বেয়া কৰি আছো এনেকুৱা ধৰণৰ পৰিস্থিতিত
তাকেতো এতিয়া মানে মানুহ মানে কৰিলে'লে মানুখিনি মানে যি হ'লেও চৰকাৰ চৰকাৰক আ মানুখিনিয়ে নিজৰ নিজে লব লাগিব সেইটোয়ে আৰু এতিয়া মানে যিটো আমাৰ প্ৰাকৃতিক বানপানী সেইটো কাৰণে চৰকাৰে ল'ব লগীয়া। পদক্ষেপ আছে যিখিনি আমাৰ নদী বান্ধ আছে নদী বান্ধ খিনি অকণমান মজবুত কৰা দৰকাৰ মথাউৰি, চথাউৰি মজু বনোৱাৰ
অ মজবুত অ তেতিয়া দলং চলং কিছুমান বানপানীৰ ফলত দলং বিলাক ভাঙি যায় সৰু যিবিলাক এতিয়াও মানে কিছুমান গাঁও অঞ্চল এতিয়াও আছে যিবিলাকত বাঁহৰ দলং সেইবিলাক ভাল কৰক অ চ সেইবিলাকত গুৰুত্ব দিয়ক যাতে সেই গাঁওখনৰ বা সেইখিনিৰ কাৰণ এজন মান এখন গাঁৱৰ যেতিয়া বানপানী হৈ যায় এখন এজন মানুহৰ যদি বেমাৰ হৈ যায় সেই মানুহ জন মৃত্যু মুুখতো পৰিব পাৰে ত সেইকাৰণে অ চৰকাৰে সেইখিনি কথাত বেছি গুৰুত্ব দিয়ক ধৰক দলং ভাল কৰা বা বিভিন্ন ধৰণৰ এনেকুৱা পিছপৰা গাওঁ আছে এতিয়াও আছে ত' সেইবিলাকত এতিয়াও গুৰুত্ব দিয় কাৰণ তাৰ পৰাই আমাৰ বহুতো নৱ প্ৰজন্ম উঠি আহিব যিবিলাকে আমাৰ ভৱিষ্যতত বহুত ভাল ভাল কাম কৰিব।
উম সেইটোৱে সেইটো তাকে বোলো এইখিনি কথাইে পাতো অলপ।
অ তাকে অ ভাল ভাল লাগিল দে, উ আ অ অ